হেল্ল'? আহ কি কৰি আছা?
অ' এনেই আছো ৰ'ব, আপুনি?
অ' ময়ো তোমাৰ এনে আছো। কি কৰি আছিলা তুমি?
অঁ এই এনেই আছিলোঁ ৰ'ব।
কিবা খোৱা লোৱা কৰিলা?
উম, চাহ খালো ৰ'ব, চাহ বিস্কুট। আপুনি কি খালে?
এই মই তোমাৰ ৰাতিপুৱা উঠি তোমাৰ চাহে খাইছিলো চাহ বিস্কুটে খাইছিলো।
আচ্ছা, কি কৰি আছিলে।
কাম চাম কৰা নাই ঘৰত?
কৰিলো, কৰিছো।
কি কৰিলো?
কৰি আছে?
মই এনেই আছোঁ ৰ'বা। তুমি কি কি কাম কৰিলা?
অ' এই উঠি বিচনাখন পাৰিলোঁ, ঘৰ সাৰিলো।
অ'। আইচ্ছা আচ্ছা আচ্ছা।
হেল্ল'।
অ' হেল্ল'।
অ'। কিবা কৰি আছে নেকি আপুনি?
নাই কৰা একো, তুমিচোন একো মাত দিয়া নাই।
অ', অ' ভাবিলো কি আপুনি কিবা কৰি আছে।
নাই কৰা